কাৰ
না অহা
হেল্ল' নমস্কাৰ
নমস্কাৰ
অহ কি কৰি আছা
বহি আছোঁ তুমি কি কৰিছা
মও বহি আছোঁ
খোৱা বোৱা এই খাই উঠিছো
তাকে মও এতিয়া খাই পেলাই আহিছোঁ এই ভাত কিহে খালে
ভাত আলু ভাজি, চেংমৰা ভাজি দালি
আচ্ছা তাকে হে মই আকৌ পুখুৰীতে মাছ ধৰিলোঁ সেই মাছ ধৰি পেলাই বনাই খালোঁ আৰু
ভাল পাওঁ
উমহ তাপা আপোনাৰ এই কিবা আপুনি যে পশুপালন যে কৰে। তাকে পশুপালনৰ বিষয়ে। জানিবলে আপোনালে ফোনটো কৰিলো আৱ।
উম
তাকে আপুনি কেনেধৰণৰ ধৰক এতিয়া আপুনি কি কি পুহি আছে কেনেকুৱা কি আছে জনাব নেকি অলপ।
পহু ভিতৰত গৰুও আছে ছাগলী আছে ছাগলী আছে গৰু উম দমৰা এহাল আছে। গাই দুজনী আছে। জাৰ্চি এজনী আছে। তিনিজনি আছে
জাৰ্চি মানে গাখীৰ দিবৰ কাৰণে জাৰ্চি
অ গাখীৰ দিব কাৰণে আমি ডেইলী। গাখী তিনি লিটাৰ আগবেলা তিনি লিটাৰ পিছবেলা তিনি লিটাৰ ছয় লিটাৰ গাখীৰ আমি খিয়াও।
অ সেই গাখীৰ খীৰাই পেলাই মানে আপোনালোকে গাঁৱত বা দোকানে দোকান
আমি গাঁৱত নিদিওঁ আমি ঠিকাদাৰ আছে। ঠিকাদাৰক দি দিওঁ গাখীৰটো
হয়
আমাক আমাক দিয়ে ষাঠি টকাকে।
হয় হয়
সেইটো চিষ্টম মতে দি গৰম কেতিয়া। এক লিটাৰ দুই লিটাৰ এনেকাে নিয়ে তেনেকেও দিওঁ। আকৌ দেশি অ গায়ও আছে। আমাৰ লোকেল গাই উ আছে গাখীৰ তেনেকে দি থাকো আমি ডেইলি ছয় লিটাৰ সাত লিটাৰ গাখীৰ আমি আউটত দিব পাৰোঁ।
অ ত এতিয়া ডেইলি গাখীৰ মানে আপোনালোকে এতিয়া যিহেতু আপোনালোকৰ জাৰ্চি গৰু আছে লোকেল গাই গৰু আছে। অকল এৱাহ গাখীৰ দিয়ে। ম দৈ গাখীৰ বা মিঠাইও বনাই পেলাই দিয়ে।
আমি ৰাখি দিওঁ দৈ ভৰাব লগীয়া হলে সৰহীয়া হলে ৰাখি দিও ভৰাও তেতিয়া আমি ঠিকাাদাক গাখীৰ সেইটো নিদিওঁ দৈ ভাল দিও।
উম
মিঠাই মিচি, এ ', আমি নবনাও এনেই ঘৰত খাবলৈ বোলে পনীৰ বনাইছো। এনেকে পেৰা বনাই, তেনেকে বনাম, কিন্তু ব্যৱসায় ভিত্তিত, ঘিণ নকৰোঁ।
হয়- হয়- হয়
আমি ব্যৱসায় বি,
গৰুৰ লগত, -তে', ছাগলীৰ ব্যৱসায়, টো মানে কৰি আছে ন ছাগলীও, '
ছাগলীও আছে, ছাগলী আছে খাচী পাঁচ- ছটা দহ -বাৰটা আছে ছাগলী খাচী। খাচী আছে পাঁচ-ছটা, খাচী আছে। গাই আছে এনেকে আছে, উম ', এটা কথা, অ', ডাৱৰীয়া বতৰ হলে পাত, কাটি দিব লাগে। নিম পাত -কঁঠাল পাত তেনেকুৱা পাত বিলাক কাটি-কাটি দিব লাগে।
দিব লাগে।
বৰষুণ বতৰত
উম
এনেইতো আমি এৰিয়ে দিওঁ।
অ ছাগলী নে পথাৰত এৰি দিয়া হয়।
এৰি দিয়া হয় কিন্তু বৰষুণ বতৰ দিগদাৰ হয়। ছাগলী গু।
হয়।
ঘৰ এটা আছে তাতে আমি কঠাল পাত নিমপাত বান্ধি-বান্ধি দি দিওঁ ধুনীয়াকে। নীতিতাকে গৰু ছাগলীও। এনেকে বান্ধি দিওঁ ওপৰত আৰু সিঁহতে খাই থাকো, বৰষুণ বতৰত।
তাকে এতিয়া ছাগলী খাবৰ কাৰণে আপোনালোকে ঘৰতে এনে ঘাঁহৰ খেতি কৰা নাই, জেগা-জেগাই দেখো ঘাঁহৰ খেতি থকা মানুহৰ ঘৰত?
আছে ঘাঁহৰ খেতি আছে গৰুৰ কাৰণে আমাৰ ঘাঁহ আছে। এইটো গৰুৱে এইটো জাৰ্চিৰ পুহিছো যে এতিয়া ঘাঁহৰ খেতি আছেই।
হয়।
কাটি-কাটি আমি দি থাকো।
হয়।
গহৰুৱেও খাই ছাগলীয়েও খাই সেইটো ঘাঁহ। দুইটাই খায় বাৰু ছাগলী গৰু দুইটাই খায়। এনেকুৱা আকৌ আমি পুখুৰী আছে।
অ আপোনালোকে পুখুৰীৰ পৰাও ব্যয়ৱসায় কৰি আছে নহয়।
ব্যৱসায় কৰি আছো পুখুৰী ডাঙৰ পুখুৰী আছে। পুখুৰীৰ ওপৰত আমি অ ধুনীয়াকে গড়াল বনাই মানে এনেকে চাং টাইপত বনায় ঘৰ এটা বনায়। তাত হাঁহ আছে, প্ৰায় ষাঠি সত্তৰটা হাঁহ আছে। হাঁহ পুহো, ৰাতি হলে তাত তাতে বান্ধি থওঁ ঘৰটোতে, দিন হলে এৰি দিওঁ, সেই হাঁহৰ গো-খিনি খাইয়ে মাছ বহুত ডাঙৰ হয়।
মানে, আপোনালোকে ডাঙৰ ফিচাৰীত ডা সৰহকে মানে সৰহ পৰিমাণে আপোনালোকে মাছো এৰি
অ, ডিম মাছে ত্ৰিছ কেজি, চল্লিশ কেজি, মাছ আমি দিব পাৰো। এ দানা দিম দানা, গোবৰ। খুলি হয় তোম, সেনেকে মিলাইও দিওঁ। আকৌ কিনা-কিনা উম, দানাটোও দিওঁ। কম আৰু কিনা দানাটো। মাছ কিন্তু বহুত ডাঙৰ হয়।
এতিয়া, আপোনালোকৰ ফিচাৰীত কিমান ধৰক কেনেকুৱা ধৰণৰ কি কি? এতিয়া যিহেতু পোনা নতুনকে দিয়া হৈছে, কেনেকুৱা ধৰণৰ পোনা দিছে এতিয়া? কি কি মাছৰ পোনা দিছে - দিয়া হৈছে?
এতিয়া ৰৌ, মিকা আছে, কমন কাৰ্প দিয়া আছে, গাছ কাপ দিছো যথেষ্ট খিনি। তাৰ পা অ, গাছ কাপ দিয়া আছে, কমন কাৰ্প, চব মাছেই দিছো সোণ। ৰূপচন্দা। কম-কম পৰিমানে চব মাছেই আছে।
এতিয়া আপোনালোকে আগৰ যিবাৰ খেতি কৰিছে, ধৰক মাছ আগতেও পুহিছে। এনে সৰ্বাধিক প - ফলপ্ৰসূ কোনবিধ মাছৰ পৰা বেছিকে আপোনালোকে উৎপাদন পায় বাৰু?
কিন্তু গাছ কাপটো বহুত ডাঙৰ হয়। খাবলে সিহঁতে, ঘাঁ-চাহ এইবিলাকৰ পৰা ঢেৰ খাই, কলপাত-চলপাত দিলেও হয়। অ, আটাইতকৈ বেছি গাছ কাপটোৱে ডাঙৰ হয়। মাছৰ ভিতৰত সোনকালে, উম বহুত হয়। গাছ কাপটোৱে হাইচ ডাঙৰ হয়।
তাত
ইবিলাক মাছটো ডাঙৰ হয়।
হয়-হয়-হয়, এতিয়া পোৱা যি যিবোৰ পোনা আপোনালোকে এৰে, প্ৰথমতে সেই পোনাবোৰ বেলেগ বেপাৰীৰ পৰা আপোনালোকে কিনি লৈ নে, ঘৰতে পোনা উৎপাদন কৰে?
আমি বেলেগ বেপাৰীৰ পৰাই কিনি লওঁ, ঘৰত নকওঁ, ঘৰত কমন কাৰ্প টো দিওঁ। এনেকে উম হেৰি কমন কাৰডটো ধুই পেলাই, এনেক আঁঠুৱা ভিতৰত, মেটেকা চেটেকা দি, কণী পাৰিবৰ সময়ত ধৰি পেলাই থৈ দিয়া হয়। তাতে তেনেকে পোৱালি দিয়ে, পোৱালি দিয়াৰ পিছত মাকক এৰি দিওঁ নহয়। আঠুৱা ভিতৰতে পোৱালী কেইটা অকণ ডাঙৰ হোৱাৰ পিছত আকৌ মোকলাই দিয়া হয়।
হয়! হয়! হয়!
উম।
ঠিকে আছে, তেতিয়া আপোনালোকে তেনেদৰে মাছৰ যি ব্যৱসায়টো কৰি আছে।
কৰি আছো, বেচোঁ তেনেকে মাছ।
তাকে হাঁহৰ ব্যৱসায়টোত ক'লে এতিয়া, হাঁহক আপোনালোকে কেনে ধৰণৰ কি দানা খোৱাই পেলাই ৰাখে, বা আপোনালোকে কিমান ৱেইটলৈকে আপোনালোকে পাইছে হাঁহ।
হাঁহ এতিয়া আমি, হাঁহক, ভূচি দিওঁ। ধান দিওঁ। তেনেকে খাবৰ কাৰণে দিওঁ। নহয় বা মুকলি হৈয়ে থাকে, বৰকে প্ৰয়োজন নাই। ৰাতিপুৱা গধূলা। কিবা এটা দিলেই হ'ল।
অ' হয়! এতিয়া আমি, তাকেহে চাউল মিলত খিন্দোৱা পিছত চাউলৰ যিটো খুট চাউল খিনি থাকি যায়, আমি ভাত বনাই নোখোৱা চাউল খিনি। সেইখিনি আমি এতিয়া হাঁহক দিব পাৰিম নহয় জানোঁ।
দিব পাৰিম অ' আমি সিজাই দিওঁ।
হয়।
অ'হ তেনেকে হেৰিকে নিদিওঁ, সিজাই দিওঁ। কলপচলা লগত। সিজাই দিলে, ধুনীয়াকে হাঁহ সোপাই খাই দিয়ে।
ঠিক আছে, অ'।
হা?
মানে পুখুৰী বৃহৎ এটা পুখুৰীত আপোনালোকে ষাঠি সত্তৰটা হাঁহ পালন কৰি বেছি আছে।
বেছি আছোঁ। পাঁচশ ছশ ইমান টকা বেচিছোঁ এটা হাঁহত।
তাকে, এতিয়া যিখিনি আপোনালোকে, হয়! এতিয়া হাঁহ খিনি আপোনালোকে বজাৰলৈ লৈ যায়, নে বেলেগ আহ, বেপাৰীয়ে আহি পেলাই ঘৰৰ পৰা ক্ৰয় কৰেহি।
হাঁহ বজাৰলৈ নিনোঁ। ঘৰৰ পৰাই বিক্ৰী হয়। উম বিক্ৰী হয়, ঘৰৰ পৰাই।
এতিয়া আপোনালোকে, আহ, গৰু, ছাগলী, মাছ আকৌ হাঁহৰ উপৰিও, আপোনালোকে কিবা পশুপালন কৰি আছে নেকি?
হাঁহৰ উপৰিও আমাৰ ব্ৰইলাৰ ফাৰ্ম এখন আছে।
ব্ৰইলাৰ ফাৰ্ম আছে?
ব্ৰইলাৰ ফাৰ্ম আছে? কোম্পিনী হেৰিয়া পোৱালি ঘাঁহ ৰ। বাৰশ, তেনেকে সোমাৱা হয়। তাতোঁ যথেষ্ট খাটনি আছে আমাৰ বাহিৰৰ মানুহ লগাইছো।
হয়- হয়- হয়
এয়া কৰিবলে,
মানে এই পশুপালন ব্যৱসায়টোৰ পৰা আপুনি নিজেও উপকৃত হোৱাৰ উপৰিও স্থানীয় ৰাইজক স্থানীয় ব্যক্তিক সংস্থাপন দিবলৈ পাইছে।
পাৰিছো দুজন আছে আমাৰ
দুজন আছে
দুজন আছে,
অ এতিয়া এতিয়া এই ব্ৰইলাৰ যি পালন ব্ৰইলাৰ আপোনালোকে এ কিমান দিনৰ ভিতৰত আপোনালোকে ডাঙৰ কৰি বেচিব পাৰে।
পঞ্চল্লিশ দিন। প পঞ্চল্লিশ দিনৰ পিছতে কোম্পানীয়ে নিয়েহি, কোম্পানীৰ কথা পঞ্চল্লিশ দিনৰ ভিতৰতো উঠাই উ পঞ্চল্লিশ দিনৰ বাহিৰত মানে উপৰঞ্চি বাঢ়িও যায়গৈ পঞ্চল্লিশ দিনতকে,
হয় হয় মানে আপোনালোকে বেলেগ কোম্পানীৰ পৰা, আৰু পোৱালি মেডিচাইন দানা আদিবোৰ লৈছে লৈ পেলাই আপোনালোকে এইখিনি ঘৰত, পোহে আৰু সেই হিচাপত আকৌ কোম্পানীয়ে পইচা দি লৈ যায়।
কোম্পেনীয়েে পইচা দি লৈ যায় থংকি উ
অ এনে ক্ষেত্ৰত এতিয়া এঘাৰশ শ বাৰশ পোৱালি পঢ়িবৰ বাবে কিমান দানা খায়?
দানা খাই মই ইমান হিচাপটো মানে দিব নোৱাৰিম কাৰণ আউতৰ মানুহে আমি ৰখাওঁ দুজন ৰখাওঁ বিশেষ। এয়া সেই দুজনেহে ভালকে জানিব। মই কি বেগ খাই কি কথা ইমান নাজানো
হয়-হয়-হয় এতিয়া আপুনি -আপোনালোকে এই পশুপালন কৰি নিজে উপকৃত হোৱাৰ লগে -লগে বেলেগকো আপোনালোকে এটা সংস্থাপন দিবলৈ পাইছে নহয় জানো।
পাৰিছোঁ - পাৰিছোঁ,
হয়, দিয়া থিক আছে, এই বিষয়ে জানিপেলায় ভাল লাগিলে। আৰু পৰৱৰ্তী সময়ত আৰু, আমি কিছু কথা পাতিম।
ভাল অ',
ঠিক আছে।